হেল্ল'।
অ'।
কি কৰিছ?
এ, কাহ হৈ আছে, কুল কুলি কৰিছোঁ, হেই ডক্ট ওচৱলে গৈছিলোঁ আজি।
অ', অ' গৈছিলি?
উম।
কি কৈছে?
ডক্টৰ ওচৰলে গ'লো, তাপা চববো ক'লো নহয় কথাবোৰ।
উম।
আগৰ কথাও ক'লো, তাপিছতে কৈছে এই কাঁহটোহে বৰ বেয়া তোমাৰ এনেকে কৈছে আৰু।
অ', কাহঁটোয়ে আৰম্ভ হয় আক'।
অ', কাহঁৰ কাৰণে হেই দ্ৰৱ এটা-এটা লিকুইড দিলে এটা টেবলেট দিলে। তাৰপা এটা হেই কুলকুলি কৰিবলৈ দিছে।
অ', আৰু হেই আৰু হালধি যে একে হেই হয় মইতো যে কৈছিলে হেই কি বুলি কয় কফ যয়া কফ যাবৰ কাৰণে হালধিয়ে নিমখ অকণনে দি কুলকুলি কৰা। সেইটোও কৰিবিচোন এ হালধিটো মানে ভিতৰত যাবলৈ নিদিবি আৰু।
শুকান শুকান হালধি?
শুকান হালধিটো পানীত কুহুমীয়া পানীত মিক্স কৰি পেলাই হেই নিমখ অকণ দি। তেনেকে কৰিলে বিজলত বিজল যায় আৰু হেই তাৰ মানে ডিঙিটো মানে হে ৰিম ৰিম নিচিনা হালধিটোৱে হেই এটা কৰি থাকে নহয়। তাৰ মানে কফটো নহয় হেনো অ'। কাহঁ নহয় সেই তেনেকুৱা হেইটো কৰিবিচোন তই। ডাক্টয়ে দিয়াটো কৰিবি বাৰু তাৰ উপৰিও হেইটো টোও কৰিবি।
অ', আক' এইটো কৰিবলে দিছে, তাৰপিছতে আক' আগৰ কথাটো কোৱা কাৰণে, এমাহ কাৰণে টেবলেট দিছে। হ'লে দিনে এটাকে। ৰখা ৰখাক গ'লে ৰখা টেবলেট দি দিছো বুলি কৈছে আৰু।
অ', অ', ভালে।
ভালেই হৈছে। মই বহুত ভাল পাছো ভালকে থাকিবি খালি। ধেমেন্দ্ৰ আছেনে নাই?
আছে, ৰুমতে আছে। আমি ৰুমতে আছোঁ। আপেল আনিছিলো। ৰুমতে আছিলো নহয় এতিয়া নাই এতিয়া ৰুমত নাই। আহিলো এইফালে সেই অফিচলৈ আহিলো।
অ', অ', অফিচ কোনটে আৰু গম পালো নহয় আৰু।
অ', অফিচলাই আহিলো তাৰপৰা সেই টেবলেট এই এমাহৰ কাৰণে সেইটো দিলে। সেইটো
উম।
তাৰপিছত এইখিনিকে দিছে তাৰপা আপেল কেইটামানে দালিম অকণমানে লৈ আনিবা আৰু।
অ', সেই
ডালিম কেইটামান। এ কোৱা নাই মই নিজে মানে হেৰি হয় ভাতটো ইসাজৰ পৰা সিসাজলে ইমান বেছিকে ভ ভোক লাগে গৈ নহয়।
উম, ডালিমটোত ডালিমটোত বহুত হেৰি নিচিনা থাকে যে কোলা কোলা হেৰি হয় যে খাব খাইনে
অ' ডালিম খাই, ডালিম হেৰি ডালিম উম ডালিম হেৰি তেজ তেজটো ধেৰ লাগে যে ডালিম খাব লাগে আৰু।
অ'।
ডালিমটো খাই বুলি জানো।
অ'। কিন্তু ডাক্তৰক ভাবি যিটোকে খাৱ কিবা বস্তু বাহিৰত এইবোৰ এবাৰ সুধি সুধি চাবি।
অ'।
ভালকে ধৰি কৰি খাবি আৰু।
অ', বাকলি গুচাই খাইছো আপেল আপেল খালো এটা। তাৰমানে ই-ইসাজৰ পৰা ভাত খাওঁতে ইসাজলে বহুত ভোক লাগে মানে ভোক লাগে গৈ নহয় তাৰপিছত আকৌ হেৰি ভোক লাগে তাৰ পৰা আকৌ হেৰি ভাত অ' খাবলৈ ধৰিলে মানে অকমানহে সোমায়। পেটতো ভৰ
অ', অ', আৰু পানী চানীবোৰ খাই থাকিবি।
উম, পানী বাৰু খাব লাগে।
তাৰপিছতে আমাৰ ই গৈ হৈ গল কালি একদম মজা। হ'ল আৰু এতিয়া পিছফালে চাব লাগে পিছফালে গ'লে মানে অ' উম আৰু এনেকে পিছফালে চাই এনেকুৱা লাগিছে যে বহুদিনতে যেন ৰুই হ'লবোৰ মানুহবোৰ
অ', ইমান ।
অ', আজি ইহঁতৰ আমাৰ কাষৰ ঘৰ মানে হেৰি লগাই আছে পাৰ দলাৰ খন লগাই আছে নহয় তাৰপিছতে এনেকুৱা লাগিছে যে অ', সিহঁতো হোৱাই নাই নেকি যে আমাৰ যে কালিহে হৈছে স মানে তাৰছত আকৌ সেয়া মানে দাদা আহিছিলে যে আমাৰ বতাহতৰ ককাই আহি সি কৈছে আমুকৰ ঘৰত বোলে এনেকে এ চিত ৰুবলৈ আছে বোলে তট পাই ইয়াৰ লাগে এনেকে কৈছে ন নাই মোৰ এ নে তেনেকে কৈছো অ'। এনেকে কৈছো ন এহতৰ ৰুৱা নহয় এছি ধৰিছে এনেকে কৈছো। চা তাৰছ এনেকুৱা লাগিছে যে ৰো খোৱা নাই ন
সিহঁতৰ খটম নেকি?
সিহঁতৰ খতম নাই হোৱা সিহঁত নিজৰখিনি শেষ হলেও পায় তাৰপিছত আকৌ ভাই আক খিনি বাই আজি বোকা দিছে নেকি আজি আবেলি দিব নে ৰাতিপুৱা দিছে জানো।
অহ।
ম ভৰি হাত বোৰ আকৌ ভৰি ভৰি হাতবোৰ ধুনীয়া হৈ আছে মুখখনহে তো মনি খোনা হ
ভৰি হাত বোৰ লুকাই আছিলে চাগে।
অ', ভৰিয়াল লোক লুকাই আছে সেই চ একটা সদহে চোলা পিন্ধো দেখোন। ভয়তো পা সেই ভয় যে মোৰ বোকা যে খুব লাগে আৰু মেখেলা চেলাবোৰ দীঘল হয় যে তেনেকে হেৰি হয় এক তেনেকেই মানে আৰ হৈ আছে আৰু অ', জলপাহ থাক তথাপি এইবোৰ বুকা আছিল লাগিছিল লাগিছে ভালকে যোৱা নাই। উম ফুলজোপা ফুলিছে নহয় এ কণত হেৰিজোপা অ', এই ফুলজোপা নামটো যে ত যে আছিলে হেইত কিবা বেঙুনীয়া নিচিনা বেঙুনীয়া নিচিনা যে সেই ফুলজোপা যে আছিলে সেইজো ন হাইডেনিয়া হয়নে।
অ',।
এতিয়া হে পৰিছে তো এইফালৰ জোপা এই বুলি কয় অসুক
বেঙু বেঙুনীয়া ৰঙৰ ফুলে তা পা বেলেগত ৰুলে মানে গোলপীয়া হৈ যায়।
অ', অ'।
এই কি এই টাবত থোৱাকেইটা কি হ'ল টাবত যে ৰুই থৈ আহিছিলো দুটা
টাবত কি ৰুইছিলি?
নহয় মই বেলেগত পচাই পেলাই টাবত সেই তেনেকুৱা হাইড্ৰেনিয়াই টাব টাব দুটাটো দি থৈছিলো।
জানো ফুলিচে নেকি মাজতে পাহৰিলে এইকেইদিন পঠাই চাবলৈ পোৱা নাই নহয় চাফা কৰিলোঁ বাও তেতিয়া পাহৰিলোৱেই এফালে চোৱাই নাই এতিয়া আগফালে যাবই নোৱাৰে মানে চাও কিবা এখন মানে ভৰ ভৰাই আহি আছে।
অ', সেই সেই টাবত মানে নাই সেই বে গোলপীয়া ফুলিব।
অ', ভাইদনীয়ে নিয়াজোপা আছিলে নেকি আছে এ যেন লাগিছে বাৰু মোক
অহ।
অ', হাইদীনীয়া নে এই কোমল কোমল কোমল কোমল ফুল কিজো
নহয় নহয় হাইড্ৰেনিয়া হাইড্ৰেনিয়া।
ৰ ন এদিন দেখা দেখা মনত পৰিছে কিন্তু মই অকণো মনতে পৰা নাই কথাবোৰ।
কিন্তু গুলপীয়া ফুলিব আক' টাবত।
অহ।
বেলেগত ৰুলে গুলপীয়া হৈ যায় ফুল পাহ।
ও হেতু পে পানীখিনি অতৰাইছিলো হে আকৌ ভৰ
উম।
আৰু লতিয়া যে এজোপা কিবা এজোপা ৰুইছিলে এযোপ কি জানো ছাগলীয়ে খাই খাই পথাৰলৈ যাওঁতে।
উম।
শেষে কৰিলে। নাই দেখোন সেই জোপা। এজোপা আকৌ ৰুব লগীয়া হৈ আছে বাৰু। এজোপা অ', পাই এজোপা আৰু হেৰি তাত ফুলি আছে ফুলি আছে তাত ৰুব লগীয়া হৈ আছে।
অ', ইমান ধুনীয়া লাগে ন ফুলিলে বৰ এচটাকে ফুলে যে।
উম, আৰু এই অশোক জোপাও এইবাৰ একদম পুৰা সাৰ পাইছে নেকি ডাঙৰ ডাঙৰকে ফুলিছে।
অ', ফটোকে মাৰি পেলাই দিবি আৰু ছাম কেনেকে ফুলিছে?
অ', মায়ে তাকে এতিয়া কৈছিলে পখিলা এটা পৰি আছিলে ওপৰতে।
অ'।
তাৰপিছত আকৌ এই এজোপা যে সেই বেঙুনীয়া নিচিনা যে তৰ্চ ফুলৰ নিচিনা এজোপা ফুলে এজোপা কি জানো?
মিহি মিহি নেকি?
অ', অকমান সৰু সৰু পাতবোৰ মিহি মিহি অকণি অকণি। জেতুকা পাতৰ নিচিনা লাগে এনে সেই পাতবোৰ জোখটো। সেইজোপা ঢেৰ ফুলিছিলে মাজতে। এতিয়াৰ বাৰু ফুলি কমিছে আকৌ এপাহ দুপাহ ফুলি আছে।
সেইজোপা নাইৱে ক'ব পৰা নিছিনায়ে ক'ৰ পৰা আছিলে জানো।
কলম দি দিছিলে ধেৰ যে যা হাবি বহুতখিনি ডাঙৰ হৈ গৈছিলে যে ভাল লাগে সেই কিবা কোৱা হাইদিনীয়া জোপা উঘালি পেলালে আগৰ জোপা শুকাই গ'ল যে। আগৰ জোপা নাই শুকাই গ'ল হেৰি নাই তোয়ে ক'লে অঁতৰাই বোলে। তাৰ পিছত অঁতৰাই দি পেলাই সেই জোপা তাত থকা এজোপা ৰুই দিব বুলি কৈছিলে ৰোৱাই নাই। এনেকুৱা এজোপা আছে বা বেলেগে এজোপা সৰু হৈ আছে।
অ', সেইবোৰে তেতিয়া হ'লে সেইবোৰ তাৰবত চাৰবত থকাবোৰে চাগে ক'ৰবাত থৈ দিছে চাগে।
অ', হেৰি তলত পচাই থোৱা আছিলে এজোপা হেৰি লিচু জোপা তলত।
উম। ইটো মোৰে আছিলে আকৌ তগৰ জোপা ওচৰত। তগৰজোপাৰ কাষতফালে তাৰ মানে।
তগৰ জোপা ওচৰত এইবোৰ কচু ফুলৰ নিচিনা সেইবোৰহে আছে।
অ', তগৰ জোপা মাটিত ন একেবাৰে তললে নহয় হয় সেই হেৰি গেৰেজলে সোমাই যোৱা সেই ধাৰটোতে তাৰমানে। এই কাষলে আছিলে আৰু কিন্তু সেই তগৰ ফুলজোপা চাই দে আৰু।
অ'।
সেয়াও মৰিলে চাগে তেতিয়া হ'লে। এই ডাঙৰ জোপা যে য'ত আছিলে যে বাওঁফালে ভঁৰালৰ ফালে যে।
উম।
সেইজোপা সেই তলটোত ধুন্দা হৈ গৈছিলে আকৌ মই মাত মাটি এদম ভৰাই দিছিলো।
ধুন্দা নিচিনা হৈ গৈছিলে হেই দিনাখন হ দেউতাই হেৰি তলত মানে সেইকাৰণে তললৈ কিবা গাত গৈছিলে নেকি চাগে। সেইটো কাৰণে মানে শুকাই গ'ল জোপা তাৰ পিছতে অকণি অকণি ফুলি থাকে তথাপিও। তাৰ পিছত দেউতাই সেই দিনাখন এই জোপা ইমান হেৰি লাগিছে কাটি দিও বুলি ভাবোতে অ', শুকান শুকান পাই পেলাই কাটোতে গুৰিয়েই পালেগে তাৰপৰা উঘালি পেলালে। তাৰ সেইজোপা ফুলি আছে, তাত দুজোপা আছে, তাৰপা হেৰি তেতিয়া ৰু কথা আছিলে, দমচত। যেতিয়া কপালত, উম, কপালত যিডালহে জোক লাগিলে তাৰপিছত আৰু নোসোমালে আৰু।
নহয়, সেইকেইজোপা ফুলি থকা কেইজোপা ক'ত আছে বোলো।
সেই দি
অ', সেইখিনিয়েই পচাই থৈছিলোঁ মই, চাৰিওফালে গুজি গুজি। থৈছিলোঁ আকৌ। অ', সেই সেইপৰাই আনি পেলাই, তাৰমানে মই টাবতো ৰুই থৈ দিছিলোঁ সেই এইটো কথাই কৈছোঁ। সেই তাৰ সেইবিলাক কলম দি পেলাই, মই হেৰি কি এই হেৰিয়ৰ পানী পৰা জেগাকণতেই কাষে কাষে গুজি গুজি দিছোঁ, এইখিনিকেই। তাৰপৰা সেই ধুনীয়াক তে জিছিলে নহয়, জিয়াৰ পিছতেই সেই তাৰ পৰাই দুজোপা আনি পেলাই টাবত ৰুইছিলোঁ। আৰু দুজোপা আমাৰ ইয়ালে ইয়ালে লৈ আনিছিলে।
উম।
ঘৰলে যে গৈছিলে আলহী লৰা দুটা যে।
অ', অ'।
অ', সেই লৰা দুটাই, দু দুটাই দুজোপা আনিছিলে, সেই তাৰপৰাই। তই আছিলিয়েই তেতিয়া তাতেই।
চুমু
উম।
তাৰপিছতে আনি মানে, বৰ্তমান এতিয়া হেৰি কৰি আছো আৰু। চাই আছোঁ, মানে সেইবিলাককে আৰু, এতিয়া তই ঘৰলে বহুতদিনলৈ আহিবলৈ নোৱাৰ আৰু।
বহুত দিনলৈ যাবলে নোৱাৰোঁ আৰু, নাযাওঁ আৰু।
নহয়, মা হঁতে, মা হঁতে গম পালে, শাহু মা হঁতে ন'?
অ', বাৰু, গম পালে ভাল পাইছে, আজি সেই তাবিজ এটা আনিবলৈ গৈছে।
অ', অ', ভালেই হৈছে।
উম, ভাল পাইছে।
অ', অ', ভাল পাব তোন আৰু, কিবা খালি সাৱধানে থাকিবি আৰু।
উম। কৈছে এইবাৰ, এইবাৰ গাড়ী চাড়ীত উঠি পেলাই হেৰি ক'তো নাযাবি আৰু কৈছে, তাৰপৰা হেৰি উম, ঘৰলেও নাযাবি এনেকে কৈছে।
মানে যোৱা কথা আছিলে যে খেতি হোৱা পিছত মানে, সেইকাৰনে কৈছে আৰু, সেইটোৱেই নালাগে, ভালৰ কাৰণে নালাগে বাৰু আহিব।
অ', নালাগে আৰু।
অ', দেউতাহঁতে যাব, ভিনদেউ যদি থাকিব নহয় তেতিয়া যাব পাৰিব নহয়।
অ', শুনিবা আহিব পাঁচ পাঁচ মাহত আহিবই লাগিব, এতিয়া নাহিলেও হ'ব।
অহ। সেইটোৱেই।
উম।
অ', অ', হ'ব।